হেল্ল' অঁ কি কৰিছা?
এ এনে আছো ৰবা তুমি?
মই এনে আছো ৰবা গধূলি সময় কি কৰিবা কিবা বিশেষ কাম আছে নেকি তোমাৰ এতিয়া।
নাই নাই বিশেষ নাই ৰবা এই কলেজৰ পৰা আহিলো আৰু মানে আজি কলেজত আমাৰ যিটো ভাষা দিৱস সম্পৰ্ক এটা অনুষ্ঠান আছিলো তাৰ পৰা আহিলো এতিয়া অলপ শুই আছো এনে।
বাহ্ তোমালোকৰ কলেজত এইবোৰো পাতে নেকি হে, পিছে কেনেকুৱা লাগিল?
এই বহুত ভাল লাগিল দিয়া ক'বলৈ গলে মানে বহুতে ভাল লাগিল আৰু তোমাৰ বিশেষকৈ যিটো আমাৰ মাতৃভাষাৰ ওপৰত যিটো গুৰুত্ব দিয়া হৈছে বা আলোচনা খিনি শুনি মানে মানে ভাবিবলৈ বাধ্য হৈ গলো আৰু বহুতখিনি কথা।
পিছে কি বিষয়ে তোমাৰ বেছি আলোচনা হৈছিল হে কালি নে আজি?
এ তোমাৰ মূলত এই তোমাৰ যিটো মাতৃভাষাৰ আমাৰ যিটো গুৰুত্ব কমি গৈছে আৰু মানে বৰ্তমানতো দেখিছে তোমাৰ এইবিলাক নিউজ বিলাক শুনিছে ত' সেইবিলাকৰ ওপৰত মানে সেইবিলাক কথাৰ ওপৰত মানে গুৰুত্ব দিয়া হৈছে মাতৃভাষাটো আমাৰ কেনেকুৱা মানে আৰু অত্যাধিক মানে প্ৰচাৰ কৰিব পাৰি। তোমাৰ বিশেষকৈ যিটো অসমীয়া ভাষাৰ ভূমিকা আৰু ইয়াৰ যিটো সংৰক্ষণ আৰু যিটো প্ৰয়োজনীয়তা সেইবিলাক বিষয়ে বহুত আলোচনা কৰা হৈছে আৰু মানে বাকীতো তুমি জানে এইবিলাক নিউজটো দেখিছে এইবিলাক তুমি।
হয় দে সচাঁকে দে মানে আমি বহুত সময়ত ধৰা নিজৰ যিটো ভাষাৰ মূল্য ঠিকমতে উপলব্ধি নকৰো দিয়াচোন সেই ক্ষেত্ৰত আমাৰো কিছুমান ভুল আছে সেইবাবে ধৰা বৰ্তমান আমি এনেকুৱা এটা পৰ্য্যায়ৰ আহি গৈছে যে নিজৰ ভাষাটোকে সংৰক্ষন কৰিব লগা হৈছে আৰু হয়নে?
ঠিকে কৈছা দিয়া তুমি মানে এই দৈনন্দিন আমি ব্যৱহাৰ মানে কৰো কৰোঁ মানে খুবেই কম কৰে এতিয়া যিটো প্ৰজন্ম আছে সেইটো প্ৰজন্মই খুবেই কম কৰে এতিয়া এইটো অসমীয়া ভাষা আছে সেইটো অসমীয়া ভাষাৰ মানে যিটো প্ৰভাৱ সেই প্ৰভাৱটো নিচে কম হৈ গৈছে আৰু। মানে আগতে ধৰি লোৱা তোমাৰ বহুতেই অসমীয়া ভাষা প্ৰয়োগ কৰিছিলে কিন্তু এতিয়া তোমাৰ সেই হিন্দী নহলে ইংলিছে কৰে দিয়া অসমীয়া ভাষাটো যিবিলাক জানে সেইবিলাকো এতিয়া কবলৈ টানেই পাইচোন এনেকে হলে আৰু কেনেকে হ'ব সেনেকে হলে চোন আমাৰ যিটো অসমীয়াৰ যিটো ঐতিহ্য আৰু সংস্কৃ গুৰুত্ব সেইবিলাক কথা যে ন নোহোৱা হৈ যাব দেখোন।
সেইটোত হয়ে দিয়া ছাৰ মোৰ মতে কি জ ভাষা মানে কেৱল এটা যোগাযোগৰ মাধ্যমেটো নহয় ন কেৱল সেই ক্ষেত্ৰত তোমাৰ কি মতামত?
একদম এইটোৱেই তো আজি আমাৰ তাতে আলোচনা হৈছে ন মানে ভাষাটো আমাৰ কি হয় আমাৰ জাতি যিটো হৈছে জাতিটোৰ পৰিচয় ন সেই জাতিটোক আমাক পৰিচয় কৰি দিয়ে মান বিশ্বৰ আগত যে এই এই এইটো মানুহৰ যেনে ধৰি লোৱা আমি অসমীয়া তো আমাক পৃথিৱীৰ আগত কি বুলি চিনাকি কৰি দিব অসমীয়া বুলি ত সেনেকুৱা আমাৰ অসমীয়া ভাষাটো মানে পৰিচয় দিয়ে আমাক জাতিটোৰ বা তোমাৰ সংস্কৃতি হওক যিবিলাক অসমীয়া সংস্কৃতি আছে তোমাৰ যিবিলাক ইতিহাস আছে সেইবিলাক বহু বহন কৰে আৰু মাধ্যম এইবিলাক মাধ্যম হয় আৰু মানে ভাষাটো।
সেইটোৱে দেচোন আৰু তোমাৰ ভাষাৰ লগত যিটো মানুহৰ অনুভূতি বা তুমি জীৱন ধাৰা সেইটোও জড়িত হৈ থাকে সেই ক্ষেত্ৰত।
সেই ঠিকেই দিয়া মানে তুমি কবলৈ গ'লে সেইয়া আৰু যদি ভাষা হেৰাই যায় ন তেন্তে মানে আমাৰ বহুত পৰম্পৰা আৰু যিবিলাক স্মৃতি আছে স স্মৃতিবোৰো হেৰাই যাব মানে আৰু লাহে লাহে।
সৰুতে ধৰা নিজৰ মাতৃভাষাৰ জৰি়য়তে আইতাৰ মুখেৰে ধৰা মই যি যি সাধু কথা শুনিছিলো আৰু সেই সাধু কথাবোৰ মোৰ এতিয়াও মনত হয় আৰু বৰ্তমান সময়তো তুমি সেইবোৰ দেখিবলৈ নাপাবা হয়নে।
একদম ঠিক কৈছো দিয়া মানে মোৰো সতে অভিজ্ঞতা আছে যেতিয়া মানে ম মোৰ মাৰ অঁ মাৰ মাক ঘৰলৈ গৈছিল মানে মামা ৰ ঘৰলৈ গৈছিলো তেতিয়া যিটো আইতা আছে আৰু ককা আছে সেই তেতিয়া ৰাতি আগতে মানে লাইন নাছিল ন লাইন নাথাকিলে বাহিৰত এনেকে পঢ়িয়া মোক সাধু কথা শুনাইছিল মই শুই গৈছিলো এনেকে মানে ক'বলৈ গলে সেই অনু অনুভূতি মোৰ মানে বহুতেই মানে ভাল দিয়া আৰু আৰু এতিয়া ল'ৰা ছোৱালী ক'তনো কাহিনী শুনিব তেওঁলোকে সামাজিক মাধ্যমতে বস্ত হৈ থাকে আৰু।
আৰু মানে কি জানা সেই সাধু কথাবোৰ আমি যে শুনিছিলো সেই মানে অসমীয়া ভাষাত শুনাৰ কাৰণে চাগে অলপমান মজাটো বেলেগে আছিল যদি সেই সাধুবোৰ আমি যদি আন ভাষাত শুনিলোহেতেন হয়তো সেই একে মজাটো বা অনুভৱটো নহলহেঁতেন হয়নে। আমাৰ
এ একদম ঠিক কৈছে দিয়া যিটো আমাৰ অসমীয়া আহ যিটো অসমীয়া ভাষাৰ যিটো সাধু কথা সেই শুনাৰ মজা ন স মানে বহুতেই বেলেগ আৰু ক'বলৈ গলে আৰু তোমাৰ এই যিটো অসমীয়া ভাষাৰ আমাৰ সেই আছে মানে যিটো সুৰ আছে বা যিটো ৰসাল ল হয় অসমীয়া ভাষাত। সেই ৰসালতাটো বেলেগ ভাষাত নাই আৰু ক'বলৈ গ'লে।
আৰু তুমি এইটো ধৰা মাতৃ আমি যিকোনো ভাষা আৰু মাতৃভাষাত কোৱাৰ এটা বিশেষ উষ্ণতাও থকা দিয়াচোন অসমীয়া ভাষাৰ ক্ষেত্ৰত সেইটো কবলৈ গ'লে যিটো সাহিত্যৰ কথা তাৰ কথা ভাব পিললে বহুত গৌৰৱ অনুভৱ আৰু যিটো অসমীয়া সাহিত্য
একদম মানে আমাৰ যিটো অসমীয়া সাহিত্যয় নহয় সেই সাহিতয়ৰ কথা কলে গৌৰৱত অনুভৱ হ'বই নহয় যিহেতু আমাৰো নিজৰে হয় ন আমাৰ যিটো ভাষা আছে ভাষাত মানে বহুত মহান সাহিতয়িক ধৰি লোৱা বহুত মহান সাহিতয়িক আৰু আৰু যিবিলাক আমাৰ ডাঙৰ ডাঙৰ কবি আছিল আগতে সেইবিলাক অমূল্য মানে সম্পদ আমাৰ কাৰে সৃষ্টি কৰি থৈ গৈছিল আৰু।
ধৰা আমাৰ স্কুলত যেতিয়া পঢ়ি থাকোতে বহুত কবিতা আৰু গল্প পঢ়ি লৈছিলোচোন কিন্তু এতিয়াও কিছুমান এনেকুৱা মনত আছে আৰু যিবিলাক ধৰা হয়তো মাতৃভাষাত এতিয়া তুমি ধৰা ক্লাছ এইট বা নাইনত যিবিলাক কবিতা পঢ়িছিলা অসমীয়া ভাষাত বা যিবিলাক কবিতা পঢ়িছিলা তুমি ইংলিছ ভাষাত হয়তো তাৰে বেছিভাগ তোমাৰ মনত নাথাকিব পাৰে কিন্তু সেই ক্ষেত্ৰত অসমীয়া ভাষাৰ যদি তুমি এফাক এফাকি বা দুফাকি যদি পঢ়ি লোৱা আহ কবিতা তেতিয়াহ'লে তোমাৰ সেই গোটেই কবিতাটো মনত আহি যাব আৰু এনেকুৱা মানে।
তাকেই দিয়া মোৰো মোৰো মানে কিছুমান এতিয়াও মনৰত আছে আৰু ক'বলৈ গ'লে মানে টো ধৰি লোৱা ভাষাই আৰু যিটো ভাষা আছে ন সেই ভাষাটো নিজৰ মানে মানুহক নিজৰ শিপাল লগত জড়িত কৰি ৰাখে ন তুমি কি ভাবা এইটো।
এ একেবাৰে ঠিক কথা মানে কি হয় জানা আমি যিমানে আধুনিক নহওঁ কিয় বা উ নিজৰ ভাষাটো আমাৰ যিটো মাতৃভাষা আৰু সেই ভাষাটো পাহৰি যোৱা উচিত নহয় কাৰণ আমি ধৰা মাতৃভাষা বুলি কিয় কয় কাৰণ সেই ভাষাটো আমাৰ সৰুৰ মানে সৰুতে যেতিয়া আমি জন্ম পাইছিলোঁ তাৰপিছত যেতিয়া প্ৰথম মাত ফুটে এটা ল'ৰা বা ছোৱালী তাৰপিছত যিটো ভাষা সেই ভাষাটো মানে নিজৰ মাকৰ ভাষাটো শিকে তো সেইবাবে যিহেতু মাতৃভাষা আমাৰ অসমীয়া ভাষাটো তো সেই ভাষাটোৰ যিটো গুৰুত্ব হওঁক বা সংৰক্ষণশীলতাৰ যিটো গুণ বা যিটো সংস্কৃতিৰ লগত জড়িত সেইটো পাহৰি যাতে একদম উচিত নহয়।
ঠিকেই কৈচা দিয়া আৰু তোমাৰ আজিকালিৰ বহুতো ল'ৰা ছোৱালী আছে ন সেইবিলাকে সকলোকে মানে যিটো ইংলিছ মাধ্যম আছে তাতে মাধ্যমৰে স্কুলত দিয়া আৰু তেওঁলোকে অসমীয়া যিবিলাক ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকে অসমীয়া ক'বলৈয় পাহৰি যায় আৰু তেওঁলোকে কেৱলং ইংৰাজী হওঁক বা হিন্দী হওক স সেই সতে কথা পাতে মানে তেওঁলোকৰ যিটো মাতৃভাষা আৰু তেওঁলোকৰ যিটো আহ মানে ভাষা কব লাগে আৰু সেইটো ভাষাই ক'ব নাজানে আৰু আৰু তাৰ ওপৰত মই ভাবো যিবিলাক মাত আহ পিতৃ আৰু মাতৃ আছে তেওঁলোকৰো অলপ গুৰুত্ব দিব লাগে আৰু।
আৰু তুমি চাগে লক্ষ্য কৰিছা আজিকালি মানে আহ বহুতো ল'ৰা ছোৱালীয়ে আৰু বিভিন্ন ধৰণৰ ভাষা শিকাই দিয়াচোন সেইটো বাৰু বেয়া কথা নহয় ভালে কথা কিন্তু ধৰা নিজৰ মাতৃভাষাটোক যদি সমান মৰ্যদা দি কিনে বেলেগ ভাষা শিকি আছে তেতিয়াহে ভাল যদি নিজৰ মাতৃভাষাটোক তুমি সমান মৰ্যদা দিব পাৰা না আগতে তেতিয়াহ'লে তুমি বেলেগ ভাষা শিকাৰ একো মানে মূল্যই নাথাকিব ন যদি তুমি মাতৃভাষাই ভালকে কব বা লিখিব নাজানা।
একদম ঠিক কথা হৈছে মই সেইটোয়ে কৈছিলো তোমাক আৰু তোমাক সেইটো মানে মানে ভাষা জনাতো মানে সুবিধাজনক হয় কিন্তু তোমাৰ যিটো নিজৰ ভাষাৰ প্ৰতি যিটো সন্মান নহ সেইটো সদায় থাকিব লাগে যাতে মানে সটো পাহৰিব নালাগে সেয়ে আৰু মই এটা কথা লক্ষ্য কৰিছো যে কিছুমান মানুহে ন আজিকালি অসমীয়াত ক'বলৈ বহুত মানে মানে সংকচ বোধ কৰে আৰু মানে অসমীয়া ক'বলৈ সেই কৰে মান ধৰি লওক কোনোবা এখন দোকানত গ'ল ধৰি লও ধৰি লোৱা আহ মানে চাহ চাহ কীটনিকা এনেকুৱা আৰু মানে অসমীয়াত ক'ব ধ যে খুৰা কেইটকা এনেকুৱা মানে বহুতে নকয় আজিকালি সেনেকুৱা দিয়ে আৰু।
এ সেইটোয়েতো বৰ্তমান সময়ত তোমাৰ চবতে দুখজনক কথা বুলি কব পাৰা কিয়নো ধৰা নিজৰ ভাষাত কথা কোৱাাতোতো একো লাজৰ বিষয় হব নালাগে হিচাপত মোৰ হিচাপত আৰু নিজৰ ঠাইত থাকি নিজৰ ভাষা কওঁতে কিহ লাজ বৰঞ্চ এইটো এটা গৌৰৱৰ বিষয়ে হোৱা উচিত।
ঠিকে কৈছা দিয়া তুমি। যিবিলাক পৃথিৱীৰ বহুত দেশৰ মানুহ আছে ন? সেইবিলাকতো তোমাৰ নিজৰ ভাষাই কয়। যেনে তোমাৰ ফ্ৰান্সত ধৰি লোৱা ফ্ৰান্স ভাষা কয় ন! তোমাৰ ইটালীত তোমাৰ ইটালী ভাষা কয়। এনেকুৱা আৰু বহুত মানে, বহুত মানুহে নিজৰ নিজৰ দেশৰ ভাষাবিলাকে কয়, তেওঁলোকে যিবিলাক ইংৰাজী যিটো আমাৰ এটা মানে ইণ্টাৰনেচনেল ভাষা হয় ন ত' সেইটো ইয়াত মানে বহুতে মানে গুৰুত্বে নিদিয়ে ইমান আৰু যেনে তোমাৰ পৰ্তুগালক ধৰি ল পৰ্তুগীজ বিলাক ভাষা কয় ত' বহুত তেনেকুৱা নিজৰ নিজৰ দেশত ভাষা কয় কিন্তু আমাৰ অসম আমাৰ অসমৰে ক বা হৈছে আৰু মানে নিজৰ ভাষাই পাহৰি গৈছে বেলেগৰ ভাষাই এতিয়া সকলোৱে আঁকোৱালি লৈছে আৰু। আৰু আঁকোৱালি ল'ব লাগে বেলেগৰ ভাষাও, কিন্তু নিজৰ-নিজৰ যিটো পৰিচয়টো ৰাখিব লাগে ন? সেইটোতো অ' পৃথিৱীৰ আগত মানে, তোমাৰ ধৰি লোৱা জনজাত কৰি দিব লাগে ন? নিজৰ ভাষাটোৱে নোহোৱা কৰি পেলাইছে একদম। ক'বলৈ গ'লে
আৰু নিজৰ ধৰা যিটো আমাৰ অসমীয়া ভাষা, ইয়াৰ এটা বিশেষ সৌন্দৰ্য আছে বুলিহে মই ভাবো, বিশেষ ক্ষেত্ৰত ক'বলৈ গ'লে।
কিয় আছে পিছে, তুমি কোৱাচোন। মানে তুমি কি ভাবা সৌন্দৰ্য কিয় আছে?
ধৰা সৌন্দৰ্যৰ কথা ক'ব গ'লে তোমাৰ যিটো ইয়াৰ সুৰ হওক, শব্দ হওঁক, বা যিটো এটা প্ৰকাশভংগী সেইটো বৰ মধুৰ। তুমি চাগে সেইটো অনুভৱ কৰিবাই। যেতিয়া তুমি ধৰা বিশেষকৈ কবিতা হওঁক, গীত হওঁক, বা সাহিত্যত ইয়াৰ সৌন্দৰ্যটো বেছি অনুভৱ হয় দিয়াচোন। তুমি নিচ অসমীয়া গীত শুনিলে কেতিয়াবা মনটো একেবাৰে তোমাৰ শান্ত পৰি যায় ন! ত' সেইক্ষেত্ৰত তুমি চাগে নিশ্চয় অনুভৱ কৰা।
একদম হৈছে আৰু যিটো অসমীয়া কবিতাসকলে, তুমি গীত বা তোমাৰ যিবিলাক সাহিত্য আৰু যিবিলাক আমাৰ, আ, আমি জানোৱেই আমাৰ এজন মহান গায়ক আছিল। তেওঁ এই গায়ক যিবিলাক গীত সেই গীতবোৰ শুনিলে ন, মানে এনেকুৱা লাগে যেন সেইবোৰে শুনি থাকিম। মানে একেবাৰে শান্ত হৈ যাও সেই-সেই গীতবোৰ শুনিলে। মানে ক'ব নোৱাৰো মানে ভাষা নাই সেবিলাক ক'বলৈ আৰু।
হাহ। মানে আচলতে কি কথা জানা? এ আমি মই যদি সঁচাকে কওঁ আৰু, অসমীয়া ভাষা কেৱল এটা ভাষা নহয়। মানে ই আমাৰ ইতিহাস হওক বা সংস্কৃতি হওক, সাহিত্য হওক, অনুভূতি হওক। সকলো পৰিচয়ৰ এটা আধাৰ আৰু, আৰু যিমান দিন ধৰা আমি এই ভাষাটোক মৰম কৰিম বা ব্যৱহাৰ কৰিম বা আগন্তুক প্ৰজন্মলৈ আগবঢ়াই লৈ যাম। তেতিয়ালৈকে মানে সিমান দিন এই ভাষাটো জীয়াই থাকিব। সেইটোৱে ধৰা আমাৰ দায়িত্ব আৰু গৌৰৱৰ এটা বিষয় বুলিয়ে ক'ব পাৰা তুমি।
কে কৈছে দিয়া। যদি আমি নতুন প্ৰজন্মলৈ যিটো ভাষাটো ব্যৱহাৰ নকৰো, বা নতুন প্ৰজন্মই এই ভাষাটো ব্যৱহাৰ নকৰে, তেন্তে এই আমাৰ যিটো অসমীয়া জাতিৰ ভাষা আছে ন সেই ভাষাটো মানে লাহে-লাহে মানে প্ৰভাৱটো কমি যাব আৰু। দিয়া তে আজি হ'ব দিয়া নহ'লে।
হয় দিয়া, ৰাখিছো দিয়া। বহুত কথা পাতিলোঁ।